হেল্ল'
অ
অ কি কৰি আছা
এ আ
কি কৰিছা বাকী খবৰ খাতি ভাল
তোমাৰ
মোৰো ভালেই
অহ মাহঁতে ফোন কৰিছিলে নি
অ মায়ে আজি কৰিছিলে
অ মাহত কাইলৈ আহিব বোলে
অ মা কৈছিলে মোক
তাকে হে মায়ে কয়ছিলে আজি ফোন কৰোতে ঘৰত বোলে বহুত এবাৰ আম লাগিছে
অ মোকো কৈছিলে একদম খৰাহীয়ে খৰাহীয়ে বুটলিছে বোলে
তুমি কিয় আম আনিব দিছিলা?
অ মই কৈছিলো ইয়াত কেনেকে নাপাওঁ যে গুৱাহাটীত কিনিবহে পাওঁ।
উম ঘৰৰ আমবিলাক এনেও খাই ভাল লাগে।
উম
আগতে মনত আছে সৰুতে থাকোতে যে আম এজোপা আছিলে আমাৰ এই পাকঘৰৰ সেইখনতে
অ আছে
মা যোৱা মায়ে যে এবাৰ যে আমাক কাটি মেলি দি থৈ খুৱাই মেলি গৈছিলে তাৰ পিছত মা যোৱাৰ পিছতে যে আকৌ দাং লৈ যে পাৰিছিলো
উম আকৌ এবাৰ যে
সেই আমজোপা বহুত ধুনীয়া আছিলে।
অ আৰু এজোপাাজা আছিলে তাৰ পিছ পিছফালে বহু ওখ
জানো অ এতিয়াও আছে হবলে এজোপা
নাই নাই সেইজোপা খুব ভন থাকিলে তোৰ
অ মোৰ মনত নাই চবৰে মনত নাই? খালি সেই সৰু আমজোপা মনত আছে মানে সেই আমজোপা বহুত অকমানি অকমানি আম বিলাক আছিলে
উম
উম আমাৰ লেচুও বহুত লাগিছিলে-
অ
হয় তেজপুৰৰ লেচুৰ কথাও শুনি আছা এইকেইদিন
অ তেজপুৰ ল আছো কথা শুনি আছো বহুত
বা বহুত ডাঙৰ ডাঙৰ মানে নে এটাত আশী টকা পিচ
আকৌ আমাৰ লগৰতেলে মানে এইদিন কিমা কিনি আনিছে ইমান মস্ত তেলৰ নিচিনা সৰু
অ এইটো বিলতি উ নিচিনা ন, বিল কি হ'ব চাগে। আমাৰতোতো বাৰীতে আছে মানে, এতিয়া মই থকা
অঁ
ইয়াক লেটেকুখিনি পকিছে।
অ পকিছে নেকি?
অ সিদিনাখন মাহীয়ে এটা খাইছিলে।
উম
এতিয়া লেতেকু খিনি পকিছে হ'বলা।
মই সেইদিনাখন লগৰ
কি আছিল তটো, লেচু খিনি আগতীয়া, মানে কাৰো লেচু নহওতে, ইয়াত মানে লেচু লাগি পকি মেলি আজৰি।
অঁ আম খিনি আকৌ দেৰিকে পকিছে ন? আম খিনি আকৌ দেৰিকে পকিছে
তাকে আমখিনি দেৰিকে পকিছে মানে, আমখিনি পকাই নাই এতিয়ালৈকে আমাৰ অঁ আমাৰ ঘৰত আম পকী আমাৰ মাহঁতে খালেও দেখোন।
উম!
তাৰ পিছত এ কিন্তু এতিয়ালৈকে, হেৰি
মই যে কেইটামান আনিছিলো আধা পকা আধা পকা আছিলে।
আচ্ছা আধা পকা নেকি, মিঠা নে খাবলৈ?
অলপ টেঙা, আছে। খালি অলপ অলপ পকা।
আজি আমি অলপ আগত, মাহীয়ে পাৰি আনিছিলে তাতি মেলি খাব নোৱাৰা ৰিপিহনন মাৰি মেলি এনেকে বি জলিকা হেৰি লগাই খাব লগা হৈছে।
অ আমাৰ আকৌ ইয়াত পিহনা নহয়।
প্লাম্পখিনি বৰ ধুনীয়া।
অঁ!
কিন্তু মানে নপকোতে এ পকালৈকে নৰয়ে ক্লাম বিলাক সৰিয়ে যায়।
এটোৱেযে
একে হাতেৰে ছিঙিব পাৰি বহুত, স মানে আছে। আৰু খবৰ?
হা?
খবৰ?
খবৰ ভালেই, তোমাৰ ভাল?
উম ভালেই বাৰু হেৰি কি আছিলে এইটো ভাত পনিখালা?
অ ভাত খোৱা হ'ল।
ইয়াত এ আমলখি গছো আছিলে নহয় তুমি যাওঁতে আমলখি নিনিলা?
অ মই নিনিলো। অলপ সৰু সৰু হৈ আছিলে যে
এই খিনি আমলখি যে হেৰি লোকেল জাততটো নহয় বিলাতি জাত হবলা?
অঁ।
মানে আমলখি বিলাক বহুত ডাঙৰ ডাঙৰ হয় মানে। সৰুতে খাবলৈ তিতা থাকে।
অ সেইকাৰণে মই নানিলো
উম তাকে ডাঙৰেই নোহোৱা হ'ল দেখোন মই অহাৰ পৰা চাইে আছো।
মোৰ ঘৰৰ আমহে খাব মন গৈ আছে মই কাইলৈ গৈপিনেও ভাল আছিলে। সেইদিনাখন নগৈ-
তাকে মা আহিব পাৰিলে আম লৈ আহিব ব ছাগে। বা হত আহিছিলে নহয়। পম্পী পম্পী আমাৰ ঘৰলে। গোটেই বোলে আম দৰা পাৰিমেলি লৈ গুচি গ'ল।
ইমান খিনি কি কৰিব সিহঁতি?
এজোপাও নহয় দুজোপা দুজোপা পাৰি মেলি লৈ গৈছে। অই গৃহস্থক এবাৰ সুধি ল'ব লাগে ন পৰাৰ আগত। আমাৰ এ মানুহ বিলাক কৰ এইখিনি গুণেই ভাল নালাগে মানে, লোকৰ বাৰীত যে নোকোৱাকে সোমাই মেলি নিজে পাৰি মেলি লৈ যাই। সিদিনাখন বোলে কথা নাই ব নে লেচু খিনি কেঁচা থাকোতেই বোলে কেঁচাই পকাই বোলে এখুপামান লেচু পাৰি লৈ গুচি গ'ল। তেনেকুৱাই সেইকাৰণে মাৰ খং উঠিছে মানে মায়ে সেইকাৰণে কৈছে কাইলে আজি গোটেই খিনি পাৰি লব নেকি কালিলৈ লৈ আহিব কাৰণে।
অ
আকৌ ঘৰৰ ঘৰৰ বস্তু যদি ঘৰৰ মানুহে খাবলৈ নাপায় লোকৰ মানুহে নিয়ে লাভ নো কি ন।
তাততো বেছি খোৱা মানুহও নাই মাহীহঁতৰ ৰুমতো গোটেইখিনি আনিলে।
উম নহয় হেৰি তোমালৈও দিব লাগিব যে। আকৌ মই গুৱাহাটী যোৱা মনেটোটো মানে চবৰে ঘৰত তা দিব লগাই হয় ন। মই যাম গুৱাহাটী।
অ সোমবাৰে মানে। ছে
অ সোমবাৰে মানে যাব পাৰো, নাইবাটো দেওবাৰে হলেও গুচি যাব পাৰিম মাহঁতে কাইলৈ আহিলে।
অ
দেওবাৰে গ'লে ভালো হ'ব।
তেন্তে মোৰ বস্তু কেইটা দিবলৈ ক'ম ন।
অ অ
তাৰমানে মোলে হেডফোন এডাল আৰু ষ্টেপুল এটা দিব, তাৰমানে সিহঁতৰ ঘৰতে সেই দুটা বস্তু আছে। মোক এতিয়া মাজে মাজে মানে হেডফোনডাল দৰকাৰ হয়।
টো এতিয়া নগলেওতো যামেই মই দেওবাৰে যামেই চাগে বাৰু।
আৰু মোৰ মোবাইলটো মানে একদম বেয়া হ'ব লৈছে সেইকাৰণে তাৰ মানে মোৰ অলপ ভয় লাগি আছে এইটো পুৰাকে বেয়া হৈ যায় বুলি সেইকাৰণে হেডফোন এডাল মানে দি পঠিয়াব তেতিয়া ডিছপ্লেখন যদি যায়ো তেনেহ'লে মানে ফোনটো ৰিচিভ কৰিব পাৰিম। একদম কাম নিদিয়া হৈছে গৈ মোবাইলটো আৰু এই ষ্টেপুল সিহঁতৰ ঘৰত কিনি থোৱাই আছে আকৌ মই তেতিয়া বেলেগকে কিনিব লগা নহয় আৰু মোৰ ষ্টেপুল ইমান লাগে মই প্ৰত্যেকবাৰে পাহৰি পাহৰি যাওঁ।
তাকে।
সিহঁতৰ ঘৰত বোলে চাৰিটা পাঁচটামান আছে।
মোৰ বৰ ধুনীয়া ষ্টেপল এটা আছিলে কি বা হ'ল জানো। হহ। অকনমানি ষ্টেপল। মানে এনেকে পাউচত ভৰাব পৰাকে। বৰ ধুনীয়া কিউটকে অ। অকণমানি নীলা।
সিহঁতৰ হেৰি আছিলে যে, ফাৰ্ম নাছিলে জানো? সেইকাৰণে ষ্টেপুল মানে। এ, এটা পতককে বিচাৰি নাপায়। আকৌ কিনি আনে তেনেকে কৰি কৰি বোলে পাঁচ ছটা মান আছে।
অহ।
সেইকাৰণে মোল এটা দি পঠাব বুলি কৈছে। আৰু হেডফোন এডাল। আমাৰ লগৰ এজনীও মোবাইল টো ভাঙি পেলই দিছ। এখন। তাইও এতিয়া হেডফোনৰ পৰাহে মোৰ ৰিচিপ। কৰে।
অহ। হেডফোনৰ পৰা মানে এ মানে মোবাইলটোত চাগে, অন কৰি থৈছিলে হেডফোন লাগি থাকিলে মোবাইল টোৰ নিজে নিজে ৰিচিভ হৈ যোৱা।
নহয় নহয়, হেডফোনডাল কানেক্ট কৰিব পাৰি ত মানে হেডফোনডাল নতুন। অ, ব্লুটুথ মোবাইলটো তাই অ তাই অনেই আছিলে মোবাইলটোত। ফোনত ব্লুটুথটো।
তই যদি মানে। তুমি যদি হেই। কোন টাইমত যদি ব্লুটুথ। টো অন কৰি নাৰাখা তেতিয়া?
ব্লুটুথ উম ফোনটো ৰিচিভ। টাউন টাইমত।
সেইটো কথা কোৱা নাই, ডিছপ্লেখন গ'লে তুমি ব্লুটুথটো কেনেকে অন কৰিবা?
ব্লুটুথটো আগতে অন কৰি থৈদিব লাগিব।
এনি টাইম মানে এতিয়া ব্লুটুথটো অন কৰিয়ে থবা।
অহ।
গোটতটো অন কৰি থোৱাটো ইমান ভালো নহয় ন?
কিন্তু মোৰ ডিচপ্লেখনে বহুত প্ৰব্লেম দি আছে, আকৌ আকৌ বনাইো লাভ নাই ইমান ইমান গৈ আছে বাৰে বাৰে।
তাকেহে।
এতিয়ালৈকে দুবাৰ নে তিনিবাৰ বনোৱা হয়।
উম।
বাৰে বাৰে দুহেজাৰ দুহেজাৰ গৈ থাকে তাতকে মোৰ মোবাইল কিন লোৱাই ভাল।
সেইটোও হয় বাৰু সেইবিলাকেই হৈছে আৰু
অহ
কোৱা
বাকী ভাইটিয়ে কি কৰিছে
এ ভাইটিয়ে মই দোকানলৈ ওলাই গৈছিলো তাৰপিছত চিপছ আনিলো কল্ড ড্ৰিংকচ আনিলো এনেকে টি ভিৰ ওচত বহি লৈ পেলাই দুয়ইটাই খালো খাই লৈ পেলাই এতিয়া মই বহি আছো সি গৈ ভিতৰত মাকৰ লগত শুবলৈ গৈছে
আৰু সৰুটো
সৰুতটো মাকৰ লগতে শুই আছে
তাৰ বেজিৰ বিষ ভাল হৈছে নাই
অ বৰ আমনিক কৰিবলৈ লৈছে কেতিয়াবাও ভালে পাইছে
তা তোমাৰ মান হৈছে ন
উম আহৈমা
অ
উ ঠিকে আছে পিছত কল কৰিবা নেকি উম ঠিক আছে হ